হেল্ল'।
আছে নেকি আৰু?
এই কি কয় ফোন নকৰাকেইটাটো তাতো মানে ফোন কৰা দেখাই আছে, চাবমিট মাৰি দিছোঁ সেইকাৰণে।
কি কোৱা, কেতিয়াবা।
হেই বেয়া গ্লিটচ হৈছে মানে এপটো মানে দুইদিন মানে এইবিলাক ডাইৰেক্ট কন্ট্ৰেক্ট কিন্ত চলি যে আছে।
দেৰি হৈছে কেনেকা কি হ'ব।
এ কিবা হয় এতিয়া পইচা-পালি নাই আৰু। পিছে পাবিল পালি, পালি, নাপালি নাই আৰু কি।
এইটো বেয়া হৈ যাব দেখোন বেহ।
চত্য পাইলাবি পাঁচটাৰ পাছ নম্বৰটো আমাৰ নহ'লেই এইটো মোৰ তাত ৰিজেক্ট দেখাই আছে মানে।
তুমিয়ো ভালদৰে কথা পাতিছোঁ।
এই অলপ নাটক কৰি এ এনতে
হে
এইবোৰত কিবাকি। গায়গ বুলি হেৰি কৰি দে মানে কিবা যি কৈছিলোঁ বিটি এছ। তাতে এটা যি কিন্তু শব্দ
এই তইহে কৈছোঁ, মইতো একো বেয়া কথাই কোৱা নাই। তোৰ কাৰণে মই নাপালোঁ, তোৰ কাৰণে নাপালোঁ নহ'লে।
তোৰ তাত চাগে দেখাব মই তাত দেখাই আছোঁ মই সেইটোত সেইটো হেৰি ৰি স্পেকাৰত দিম ভাবিছোঁ কথা কোৱাই নাই, আৰু তই বেছি কৈছা মোটামুটি তই। সাত মিনিট তয়ে কৈছা, তই বেছি পালি সেইটো।
মানে পাম নহ নে কি এতিয়া।
নাজানোঁ চালি দেখাই যদি পাবি এই তাতে। কি কয় এপটোত যাই পেলাই কনফাৰেঞ্চ দিচ বৰ্ড যে আছে।
উম।
জেনেৰেল ৰিপৰ্ট মাৰলি আহ, আহলি দেখালি পাবি। হেৰি দেখাই আছে।
মইতো পাবাই লাগবো কাৰণ চা ময়ে ভালকে কথা কৈছো হৈনে নহয় আৰু মইতো এটা বেটলিংগুজ। কোৱাই নাই, নকওঁৱেই কেতিয়াও। জীৱনতো কৈয়ে পোৱা নাই দেচোন। দেন, এইটো বেলেগ কথা।
মই এইবিলাক কথা নকওঁ, মানে।
বেট লেংগুৱেজ কয় পোৱা নাই নেকি জীৱনত?
উম, মানে মই সৰুৰ পৰাই। এয়া, মানে জেন্টেলমেন, আৰু তুমিটো বহুত ভাল, আৰু।
ঠিক আছে, ঠিক আছে। এতিয়া আমি এটা টপিকৰ ওপৰত কথা পাতোঁ।
উম।
এটা আমি টপিকৰ ওপৰত কথা পাতোঁ, পিছে।
হেৰিৰ ওপৰত কথা পাতোঁ। হেৰি, এইটো কি কয়?
স্পৰ্টছ, স্পৰ্টছ।
পটছৰ মই ক্ৰিকেট কিন্তু বহুত ভাল পাওঁ দেই।
ক্ৰিকেট চোৱা নে তুমি ফুটবল বেছি চোৱা?
এই দুটা ইয়াত বেছিতো নাই। ফুটবলে চাওঁ দেখোন।
মোক পিছে কচোন, হেৰি, এই বিষয়ে অলপ কোৱা। কালি ফ্ৰান্স জিকিল যে, কেনেকুৱা লাগিল?
এই ফ্ৰান্স জিকিলে তো মোৰ মন খুচ হৈ গেছি, কাৰণ যেনেকৈ খেলিছে না, এম বাপে, অ' মাই গড! মানে কি ক'ম আৰু, মানে হাৰ্ড ৱৰ্ক কৰিছে না সি, বহুত বহুত ভাল কৰিছে তাৰ কাৰণে। জিকিল নহয়, লু, নিজিকিলে হয়? গোটেই খেল চাই নে নাই কালি?
খেলা মই। চাবই নাপালোঁ, মানে ৰাতি আৰু আমাৰ কি ক'ত চাই? টোপনি গুচি যায়, চাৰে বাৰটা-এটা বজাত। খেলা হয় এইফালে, ই-ইণ্ডিয়া? ইণ্ডিয়াৰ খেলা আছিল, দচটাৰ পৰা দচটাৰ পৰা বাৰটালৈ। সেইখন চালোঁ। ইণ্ডিয়া হালিল।
হাৰিল নেকি কেনেকা?
হাৰিল ইণ্ডিয়া, আৰু ইণ্ডিয়া মানে বেয়া খেলি আছে এইকেইদিন। নতুন কেপ্টেইন হ'ল না এতিয়া, কেপ্টেইন? এ সি ক'বলৈ পৰা নাই, তিনিখনত এটাত চৈধ্য লিখিছে, এটাত পাঁচ কৰিছে। দচ কৰি নিছে।
হেন্তে কি হ'ব? আই পি এলতে মাৰিব পাৰি নে কি, যি?
অ', মানে, এইটো কি ক'বি? এতিয়া বাচ্চা আছে ন, বাহিৰত ফাষ্ট গৈছে? চাব পাৰি, টেনশ্যন নাই। চাল দিব পাৰি।
এইটো সঁচা কথা, মানে বাহিৰত কিন্তু নোৱাৰে, বেছিভাগেই নোৱাৰে কিন্তু।
অ', মানে কি হয় জানা, বাহিৰত যে পিচবোৰ ফ্লেট নহয় যে, মানে । কি, পিছ চাৰিইয়ালি পৰলু আৰু এ, এ। এই গ্ৰাউণ্ডবিলাক ডাঙৰ ডাঙৰ গ্ৰাউণ্ড, সৰু গ্ৰাউণ্ড নহয়, আমাৰ ইণ্ডিয়াৰ দৰে নাও নাও। আমাৰটো ইণ্ডিয়াত।
হ'ল নেকি?
ছিক্সটি মিটাৰ পথেদি, ফিফটি এইট মিটাৰ বাউণ্ডেৰী বাহিৰত।
মানে কি, আই পি এলৰ কেনেকোৱা মানে? আই পি এলখিলা সৰু থাকে নে ডাঙৰ থাকে?
অ', সৰু, একদম সৰু। তোমালোকে আমি অ? চিক্স মাৰব পাৰি নে আৰামচে, অ'?
সেইকাৰণে, মানে পুৰা হিষ্টমাৰ বাহিৰতো গুচি যায়, সেইকাৰণে কেতিয়াবা।
অ', অ', গানবোৰ সৰু থাকে। আমাৰ ইণ্ডিয়াত কিছুমান আছে ডাঙৰ, এটা-দুটা। এইখন ডাঙৰ আছে অমেদাবাদ খন ডাঙৰ আছে। এহমবাদ আৰু আহ আহমেদাবাদখন ডাঙৰ আছে আৰু এখন আছে ধৰমচলা বুলি সেইখন ডাঙৰ।
অ', হেমদাবাদ টো ডাঙৰ আছে মোৱা না।
অহমবাদটো মানে অ', ইণ্ডিয়া হাইষ্ট ৱৰ্লডৰ হাইষ্ট অ', ষ্টেডিয়াম। কিন্তু পিছতটো ইমান ডাঙৰ নহয়। মানুহ থকা নাই কেপাচিটি।
কিন্তু, যোনটো বাহিৰৰ গ্ৰাউনকেইটা কিন্তু খাতাৰণাক আছে বাই বহুত ডাঙৰ, ডাঙৰ দেখি না।
উ, উম', বাহিৰত গ্ৰাউনবোৰ, খেলা চাই ভাল লাগে অ'। মানুহগিলা মানে ভাল সবকে দোটাকে চাপৰ্ট কৰে আমাৰ ইণ্ডিয়াৰ দৰে নহয়, ইণ্ডিয়াত হ'লে অকল ইণ্ডিয়াকে ছিক্স মাৰলে, ফ'ৰ মাৰলে, কম হাল্লা কৰে, কিন্তু তাত
আৰু ইণ্ডিয়াত বহুত বেয়া, গ'ম পাইছ নাই ত‌ই এটা কথা মানে অকল ক্ৰিকেটকে বেছি ছাপৰ্ট কৰে ইণ্ডিয়াই
অ'।
ফুটবলত কোনো ছাপোৰ্টেই নকৰে। অকণমান ফুটবলকো আগবাঢ়াব লাগে, কিন্তু নাই নকৰে। কিন্তু এতিয়া মামাই হেৰি, ষ্টেডিয়াম বনাই আছে দেখা পাইছা নে নাই?
ষ্টেডিয়াম, কিহৰ ষ্টেডিয়াম ও।
হেৰি ফুটবলৰ ষ্টেডিয়াম বনাই আছে, এই সেইদিনা খন‌ নিউজত পাইছোঁ।
ক'ত?
কিবা জাগা আছিলে, নামটো ফুটবলৰ ষ্টেডিয়াম পুৰা মজা কে বনাই আছে বুলি
হেৰি, আৰু হেৰি হ'ব নহয় আছাম পেমেণ্ট লিক হ'ব নহয়।
কিবা হ'ব।
আ আছাম প্ৰিমিয়াৰ লীগ।
অ', এইটোতো এই খিনিতে হয়, বেছি দূৰে নহয় আমাৰ পৰা।
এই নহয় এইটো আছিলি, বি চি চি মানে ইণ্ডিয়াৰ বি চি চি যে
আছাম প্ৰিমিয়াৰ লীগটোক, কি বুলি আছে ত এইটো শুন, শুন। এইটো আসাম প্ৰিমিয়াৰ লীগ হয়, তই ভাবছা নেকি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বুলি?
চেম হ'ব। মই কৈ আছো না, মই কৈ আছো ন তোমাক সেই যোনে ভাল কৰে হেৰিত চান্স পাব, মানে ডমেষ্টিক চমেষ্টিকত চান্স পাব। এইটো হেৰি আছা মানে, এইবোৰ এইটো পেমেণ্ট নহয় তুমি শুনা নাই চাগে। এই কি কয় যোনে ইণ্ডিয়া হেৰি বি চি চি আই এতিয়া হেৰি কিন্তু ইণ্ডিয়া টিমক কোনে চাই বি চি চি আই। তাৰে তাৰে অফিচিয়েল কৈছে আমি ইণ্ডিয়া ৰতো আহিলে
কি কোৱা।
অ'।
বি চি এছ এৰ কিন্তু বহুত পইচা না।
ম হিমন্ত আছিল না কোনো দিনা অপেনিংচেৰামেনিক
অ', হিমন্ত আহিছিল অ'।
সেইটোৱে ভাল মানে ইণ্ডিৰাত হ'লে ভাল আৰু।
এনন্ধেই মানে ফুটবল গ্ৰাউণ্ড আছে কিন্তু মানুহ নাই এনেকুৱা টাইপৰ হৈ আছে।
ফুটবল হেৰি থাকো ভাল আছিল এই আই এছ এল
উম।
হিৰো ইণ্ডিয়া চুপাৰ লীগ নে কি নাম আছে।
অ', কিন্তু আজিকালি নৰ্থ ইষ্টৰ কামেই নাই আৰু কি পাই খেলি আছে, হাৰি আছে এবাৰেই জিকিল সেইটোৱে আৰু।
নৰ্থিষ্টৰ একেবাৰেই খেলা চাব গৈছিল এই হেৰীৰ দিনা ছেমি ফাইনেলৰ দিনা। দুখন আছিল নেকি ইয়াতে ছেমি ফাইনেল ওৱান ছেমি ফাইনেল টুত। ওৱানখন জিকিল বাৰু আমাৰ এতিয়া লখৰাত কিন্ত টুখন হেৰি লগত আছিল বেংগালুৰুো। চুনিল চেতৰি আছিল তাতে।
বহুত এতিয়া বহুত আগতে গৈছা মানে তই?
অ', পুৰা তেতিয়া মানে আছিল পুৰা
মই এনেকাই আগতেও গৈছোঁ মই এইয়া দুবাৰ মানত মানে
এই মজা মজা লাগিছে চাই মানে লখৰা একদম ভৰ্তি, একদম পুৰা হাউচফুল।
উম, মানে যেতিয়া যেতিয়া, আমাৰ ই জোনটো এইটো খেলটো হৈছিল না তেতিয়া বৰ মজা লাগিছিল কিন্তু, মানে চব যি মানুহ আহিছিলে সেইদিনা।
অ', তেতিয়া ক্ৰেজ আছিল
ইটোত মানে নিজে ইনভাইট কৰে গ'ম পাইছ ন নাই নৰ্থিষ্টৰ খেলা চাবা। যে আমাৰ খেলা চাবা আহ, আমাৰ তাতে মানুহ নাই এনেকা টাইপৰ।
এই লাষ্ট আছিল ভাল, তাৰপিছত আৰু কিবা হ'ল চাপৰ্ট কৰা বন্ধ কৰি দিল নেকি চৰকাৰে।
হাৰিয়ে থাকে না, কি কৰিবি আৰু সিহঁতেও চাবা মন নাথাকে না।
অ', জন ইব্ৰাহিমে কিন্তু চাপৰ্ট কৰিছে কিন্তু বহুত।
অ', সি মানে ভাল মানুহতটো ভাল আছে কিন্তু, ফুটবলৰ প্ৰতি মানে আগ্ৰহ বহুত তাৰ।
উম, উম, আৰু সি ভাল মানুহটো এ আছে ৰণবীৰ সিং নকি ৰণবীৰ কাপুৰ। সিও আছে নহয়, টিম এটা মুম্বাই চিটি এফ চি।
উম, অভিষেক শৰ্মাৰো আছে।
এইটো গোৱা চাগে আৰ চি গোৱা।
উম, এফ চি গোৱা অ'।
গোৱা টীমটো বৰ ভাল লাগিছিল কিন্তু।
গোৱা টীমতো কি জানা নে না? আমাৰ দাদা এটাই খেলে তাতে। এই যোনটো যোনটো কিপাৰটো যে যোনটো কিপাৰ।
অঁ'।
ঋতিক তিৱাৰী বুলি।
অ', নামটো নাজানো নামটো নাজানো বাৰু মই।
দাদাৰে হয়, মানে সৰু পৰাই আমাৰ লগতে খেলছি ধৰ।
অঁ'।
তাৰ পিছত কি আগতে মানে সি সি হৈছে গ'ম পাইছ না আগতে সি কি পাৰ নাছিল এদিন কি হ'ল মানে হা?
ক্ৰিকেটৰ কিপাৰ আছিল নেকি?
নাই কিপাৰে নাছিল, সি মানে এনে আগত খেলা প্লেয়াৰ আছিল, মানে বম লম্বো আছিল নাই সি। তাৰপিছত এদিন আমাৰ যোনটো এটা দাদাই মানে আগতে বহুত খেলিছিল আৰু কিপাৰ।
অ', অ'।
তোৰ হাইট টো লম্বা আছে তই এক কাম কৰ কিপাৰ শিক যা তাৰ পিছত তাক শিকাই শিকাই কিপাৰ শিকাই শিকাই একদিন এয়া কি কয় এইটো নেহেৰু ষ্টেডিয়ামত এটা ট্ৰাইল হৈছিল।
উম।
ট্ৰাইল হোৱাতেই সেইবাৰেই যি পাল পাল পাল পালে সিটোৱে চান্সটো মানে পুৰা পাই গৈছে সি এতিয়া চা। ইণ্ডিয়ান টিমত পাই গিছে এতিয়া ঘৰ বনাইছে। পইচা লাগে নে কি লাগে ওৱান পইন্ট টু কৰৰ হৈ গৈছে তাৰ মাৰ্কেটৰ প্ৰাইচ এতিয়া।
আচ্ছা, তুমি এইতো এম এছ ধোনিৰ পৰাও চৰাইছা নেকি ষ্টৰিটো?
গ'ম নাপও নহয়, আছিলি কথা এইটো।
অহ, হয়।
আৰে আমাৰ ওচৰতে থাকে গেমৰ গুৱা জাৰ্চিও দি দিছে দুুনীয়াৰ তিনিটা চাৰিটা। টা আছে মোৰ লগত এতিয়া।
পইচা সুধিবা পিছে অলপ।
হা!
পইচা সুধিবা, ইমান পইচা যদি।
নাই পইচা নেদেয়, কিন্তু খোৱাব কিন্তু পইচা নেদেয় কিন্তু। খুৱায় যেতিয়া লগ পাই তেতিয়াই খুৱায়, সেইদিনাও গাননেকা জুছ খুৱাইছে।
এই গাননেকা জুছ।
উম, আজিকালি মানে আগৰ দৰে মাষ্টীকৰ নাই।
পিজ্জা-চিজ্জা খাব লাগে, বাৰগাৰ পিজ্জা এইবোৰ খাব লাগে।
এই ইমান লগ নহয় না মই। অকমান আজিকালি ভাল নালাগে আৰু আগতে পুৰা মাষ্টিকৰ আছিল, আজিকালি মানে মেটচৰ হৈ গৈছে না অলপ।
সেইকাৰণে সুধবা ভাল নালাগে আৰু আজি আ-আগতে কিন্তু ঠিকছে সুধছিলোঁ কিন্তু আজিকালি ডাঙৰ হৈ গেইছিনা মানুহটো অলপ। সুধবাও বেয়া লাগে সেইকাৰণে।
অহ, মানে তুমি আগতে নীলাগ, কি-কি কয় এইটো নীলাজ আছিলা।
নী অহ'। অহ, নীলাজ মানে কি আৰু এইটো তেতিয়া অলপ বেলেগ আছিল ন' সি। মানে বম বেয়া মস্তি কৰিছিল আগতে বে সি।
অহ।
মাস্তি বহুত কৰে।
আয়ো মায়ো ৰাতিত হ'ল পাৰে বহুত অহ ৰাতি হ'ল এই। ৰাতি হ'ল কেইটা বাজিল এতিয়া, চাৰে বাৰটা বাজিল অহ কথা পাতোটে-পাতোটে।
শুৱেই আৰু দে নহ'লে।
দে কালি পাতিম দে আৰু নেকি?
উম, দে-দে।
উম, দে।
উম।